অ কোৱা।
অ কি কৰি আছা হে?
এই এনেই আছোঁ আৰু ল'বা কি কৰিবা একো কাম নাই ঘৰতে এনে আছো তুমি কি কৰি আছা?
এ মইও তোমাৰ এনে আছো আৰু কি কৰিবা তোমাৰ গৰম এইমাখা তাতে তু। ৰ বটা চটা নাই বাকী কত
সেইটোতো হয়ে বাৰু। কিনো কৰিবা একো কাম নাই মোবাইল ফোনটোকে চোৱা যায় আৰু বেলেগটো কাম নাইয়ে আৰু।
এ তাকে আ মোবাইল ফোনটোৱে সঁহাৰি হ হৈ গৈছে আৰু মানে। ঘৰৰ মানে মানুহ নলগা হৈছে দিয়া কথা পাতিব মোবাইল ফোনতোৱে সকলোবোৰ আৰু চম্ভালি লৈ। আৰু সকলোবোৰ তোমাৰ খোৱা লোৱাই তোমাৰ গমেই নাপায় মোবাইলতো ফোন টো চাই থাকিলে তোমাৰ বেলেগ কাম কি আছি সেইবিলাকক পাহৰি যোৱা যায় মোবাইলটো চাই মোবাইল ফোনটো চাই থাকিলে মানে মোবাইল ফোনটোৱে আৰু নিজৰ এটা অ ক'বলৈ গ'লে এটা অবিচ্ছেদ্য অংগ হৈ পৰিছে আৰু দেহৰ মানে আন আমাৰ যিবিলাক অংগ আছে চকু কা কাণ নাক সেনেকুৱা অংগৰ দৰে মোবাইলটো আমাৰ এটা দৈনন্দিন জীৱনৰ অংগ হৈ গৈছে তি আৰু
অ হয় দিয়া হয় ঠিক কৈছা মানে মোবাইল ফোনটো অকল মানে মোবাইল ফোনৰ কথা নহয়, মোবাইল ফোনৰ যিটো ছ'চিয়েল মিডিয়া ন। এনেকুৱা হৈ গৈছে মানে আমাৰ জীৱনত বৰ্তমান কি তুমি এটা দিন পাৰ কৰাতোৱে টান হৈ গৈছে এইবোৰ অবিহনে তুমি মানে ভা ভাবিব লাগিব যে কেনেকে মই পাৰ কৰো বা কল্পনা কৰিবই নোৱাৰা সেনেকুৱাই কথা আৰু। পুৱা উঠাৰ পৰা তোমাৰ ৰাতি শুবলে যোৱালেকে কিবা নহয় কিবা এটাটো ফোন ব্যৱহাৰ। আৰু কৰি থাকাই যাই ধৰা সৰু সৰু কাম হক বা কিছুমান কাম থাকিলে বা এনে ধৰা কিবা চা খাব মন গ'ল তেতিয়াও লাগে, পঢ়া শুনা হওক, বা আমাৰ যিবিলাক কাম থাকে যোগাযোগৰ ক্ষেত্ৰতে হওক। সে সকলোতে মানে মোবাইল ফোনটো ব্যৱহাৰ হয় য়েই।। আৰু সঁচা কথা ক'বলে গ'লে তো। যিটো মোবাইল ফোন মোবাইল ফোন টো বাৰু স আমি যদি সঠিকভাৱে ব্যৱহাৰ কৰো। তেনেহলে কিন্তু বহুত সহজ হৈ পৰে দিয়া আমাৰ জীৱনটো ন।
অ বহুত সহজ হৈ পৰে বাৰু আমাৰ যিটো আমাৰ দৈনন্দিন জীৱন আছে সেই দৈনন্দিন জীৱনত তোমাৰ মোব মোবাইল ফোনটোৰ ব্যৱহাৰটো। তুমি দেখিবাই আমি কিমান কৰো মানুহৰ লগত কথা পাতাই হওঁক মানুহক খবৰ দিয়াই হওক। মানুহক তোমাৰ অহ আজি আজিকালি যি। পঠাব পাৰি কিছুমান ভিডিঅ' হওক বা অন্যান্য যিবিলাক। সেইবিলাকো কৰিব পাৰি পঢ়া শুনাও কৰিব পাৰি মোবাইলত তোমাৰ পঢ়া শুনা কৰিয়ে মানুহে মোবাইলত তোমাৰ। মানে বহুতেই চাকৰি পালে বহুতেই কাম পালে কিছুমানেতো মোবাইল বা তোমাৰ ইণ্টাৰ টো দাৰাই কাম কৰি আছে ঘৰত বহিয়ে। অ যিটো আমি ঘৰত বহি কাম কৰা বুলি কওঁ আৰু। এনেকুৱা ধৰণৰ অসুবিধা আছে দিয়াচোন। বাকী তোমাৰ আমাৰ যিবিলাক ধৰি লোৱা এই যিবিলাক এ ধৰি লোৱা আৰু ক'বলে গ'লে চিঠিৰ যিটো। প্ৰথা সেই চিঠিৰ প্ৰথাও মোবাইল ফোনেই তোমাৰ গুচাই দিছে মানে আগতে চিঠিত। দিবলৈ তোমাৰ বহুত সময় লাগিছিল তো সন্তু এতিয়া নালাগে মানে সঁচা কথা ক'ব গ'লে আৰু মানে যটো আম সঠিক। ব্যৱহাৰ কৰোঁ তুমি ক'লাই এইটো কথা। যেতিয়া আমি মোবাইল ফোনটো সঠিকভাৱে ব্যৱহাৰ কৰিম ন তেতিয়াই আমাৰ উপকাৰ কৰিব নহ'লে অন্যথা সটো আমাৰ উপকাৰে। দিয় বাকী। তুমি যিহেতু সুবিধা কথা ক'লে সুবিধা কথা আৰু ক'বলৈ গ'লে আৰু বহুত আছে দিয়াচোন বাকী মই এটা। আ যিটো আমাৰ, সুবিধা চবে জানে সেইটোয়ে কওঁ দিয়াচোন এ ধৰি লোৱা ধৰি লোৱা তুমি। আগতে আৰু যেতিয়া দূৰত থকা মানুহৰ লগত ধৰি লওক কথা পাতিবলৈ ইচ্ছা কৰা বা ধৰি লওক কথা পাতিবলৈ অসুবিধা হয় কিন্তু এতিয়া সেই অসুবিধাটো নহয় দিয়াচোন কিন তিয়া এতিয়া মানে সেই অসুবি এতিয়াটো মানে সেই নোহোৱা হৈ গৈছে, আৰু মানে যদি তোমাৰ ঠাইত আৰু নেটৱৰ্ক আছে, আৰু নেটৱৰ্ক যি আ যে নেটৱৰ্ক, তোমাৰ এতেল জিও বা যিবিলাক অ ভদা হওক তোমাৰ অ তোমাৰ বিয়েচেনেল এইবিলাক যে নেটৱৰ্ক সে নেটৱৰ্ক থাকিলে তোমাৰ মানুহটো যতেই নাথাকক তুমি খবৰ লব পাৰ পাৰিবা বা তুমি খা খবৰ সুধিব পাৰিবা ত সেইটো সুবিধা আছে মানে তোমাৰ কে চেকেন মানৰ মানতে তোমাৰ মানে তোমাৰ ফোন লাগি যাব বা তোমাৰ ধৰি লোৱা ভিডিঅ' কল মা মানুজন মানুহটোক চাব খুজিছা। সেই মানুহটো চাবও পাৰিবা। বা ধৰি লোৱা তুমি অ কিবা ক'ব বিচাৰিছা, মানে তেওঁক তুমি অ মেছেজ দিব খু। যে নাই এইটোৱে ফোন কৰিব খোজা নাই তেক ভিডিঅ' কল কৰিব খোজা নাই, তুমি কিবা ক'ব বিচাৰিছা, তো তুমি তাৰ কাৰণে আজ আজিকালি আৰু অপশ্যনটো আগৰ পৰাই আছে ভইচ মেছেজ এই ভইচ মেছেজো দিব পাৰিবা ত এনেকুৱা ধৰণৰ সুবিধা আছে সেয়ে দিয়া মানে এই সুবিধাবোৰ বহুত আছে দিয়া মানে ঘৰত বহিয়ে তুমি কাম কৰি থাকিব পাৰিবা আৰু মানে সকলোটো থাকিব পাৰিব বহুত সুবিধা আছে দিয়া
হয় দিয়া, হয় মানে আৰু তুমি যে ক'লা ভিডিঅ' কল আৰু তোমাৰ এটা সুবিধা কি ভাল ভিডিঅ' কলৰ মানে ধৰা তুমি ক'বাত ফুৰিব গৈছা এতিয়া মই যদি তোমাক সেই ফুৰা ঠাইত দুখৰ দেখাবলৈ কওঁ', বা তাতে কি কি বস্তু আছে মোৰ কাৰণে আনিব পৰা বা মোৰ কি কি ভাল লাগে যদি দেখাব কয় তেতিয়া তুমি দেখাই দিব পাৰিবা মই নোযোৱাকে হয়তো মই সেই এই ঠাইত থকাৰ অনুভৱটো কৰিব পাৰিম বা বস্তুবোৰ চাব পাৰিম বা বস্তু তোমাৰ আনিব দি ইয়াৰ কাৰণে সুবিধা কৰি দিব পাৰিম। ত' সেনেকুৱা ধৰণৰ সুবিধাও আছে আৰু এই‌ ভইচ মেছেজৰ যিটো সুবিধা ন সেইটো‌ কিন্তু যথেষ্ট ভাল‌ মই নিজে তোমাৰ বিভিন্ন কাম কৰি থাকো ত' তোমাৰ উম অনলাইনে বহুত কাম কৰিব লগা হয়, ত' তেতিয়া মানে বেছিভাগ তুমি কিমান নো মানুহক মেছেজ দিবা টাইপ কৰি কৰি বা লিখি লিখি কিমান মেছেজ দি থাকিবা ইমান সম্ভৱ নহয় ত' তেতিয়া মই নিজে ধৰা মানুহক ভইচ মেচজ দিওঁ ধৰা তে এতিয়া মানুহে ভইচ মেছেজত কি হয়, ভাই ভইচ মেছেজত দিলে তুমি মানুহৰ যিটো মনৰ কথা বা অনুভৱ কি ভাবি পেলাই কৈছে কথাটো সেইটো বুজি পায়। এতিয়া তুমি যদি কিবা এটা মেছে লিখি দিছা তুমি যদি একেবাৰে অ' ভাল মনেৰেও লিখি দিছা কেতিয়াবা সেইটো মেছেজৰ হয়তো মতলব বেলেগো হ'ব পাৰে সেনেকুৱা ধৰণৰ সমস্যাৰো সৃষ্টি হয় আৰু আজিকালিতো জানাই ছ'চিয়েল মিডিয়াৰ যিটো দিশ ন সেইটো দিশতটো একেবাৰে', বহুত ভালো কিছুমান বস্তু দেখিবলৈ পোৱা যায় এতিয়া ধৰা কি কৰে বহুত মানুহে কি কৰে ছ'চিয়েল মিডিয়াৰ ব্যৱহাৰৰ ফলত যিটো নিজৰ প্ৰতিভা গান হক নাচ হক‌ এইবোৰ দেখুৱাই বা বা ছবি আঁকি যোনে ভাল পায় তেওঁলোকে ছবি আঁকি দেখুৱাই হয়তো কোনোবা ব্যৱসায় আৰম্ভ কৰে যিটো তোমাৰ এই যিবিলাক সুযোগ সেইবিলাকতো আগতে মানুহে পোৱা নাছিল এতিয়া তোমাৰ ধৰা সামা সামাজিক মাধ্যম বুলি ক'লে যিটো আমাৰ ইনষ্টাগ্ৰাম ত তাতে জানে যদি তুমি ভাল বস্তু এটা', ভাল ভাবি যেতিয়া তুমি ছবি এটা আঁকিছা যদি তোমাৰ ভাল হৈছে তোমাক মানুহে ভাল পাব, তোমাক ধৰা লাইক কৰিব, কমেণ্ট কৰিব, তাৰফলত কি হয় তোমাৰ ইচ্ছাটো বৃদ্ধি হয় কাম কৰাৰ, এতিয়া তোমাক যদি কোনোবাই অনুপ্ৰেৰণা জগাই তোমাক কমেন্ট কৰে ভাল যে তুমি ভাল আঁকিছা বা তুমি এনেকে আঁক আঁকি থাকিবা আমি চাই থাকিম ত সেইবোৰ যেতিয়া তুমি পঢ়িবা তেতিয়া নিজৰে ভাল লাগি যায় ন মনত যে হয় মই যিটো বস্তু কাম কৰিছোঁ সেইটো মানুহে ভাল পাইছে বা মানুহৰ ভাল লাগিছে ত' মই কামটো আগবঢ়াম ত সেনেধৰণে মানে কি হয় মানুহক যিটো আহ', এটা আমি কওঁ ন মটিভেট', কৰা বুলি যে কও সেইটো কৰা যেন হয় একফালৰ পৰা ক'ব গ'লে আৰু তোমাৰ তাৰোপৰি এই কি হয় কিবা জৰুৰী খবৰ বা তথ্য, তুমি আজিকালি দেখিবা নিউজবো যে থাকে নিউজ চেনেলবোৰ তাতকে জল্দি তুমি সামাজিক মাধ্যমত পাই যাবা খবৰবোৰ', সেনেকুৱা ধৰণৰ হৈছে আৰু ত' এনেকুৱা ধৰণৰ সুবিধা বহুত আছে আৰু মানে সামাজিক মাধ্যমৰ ক'ব ক'ব গ'লে, মোবাইল ফোন আৰু এতিয়া সামাজিক মাধ্যম এইটোৰ সুবিধাৰ শেষ নাই আৰু',
একদম ঠিক কথা কৈছা দিয়া মানে সুবিধাটো বহুত আছে এই আমাৰ সামাজিক মাধ্যমত। কিন্তু এই সুবিধাটো আমি সঠিকভাৱে তোমাৰ ব্যৱহাৰ সেইটো এটা ডাঙৰ কথা আৰু যদি আমি সুবিধাসমূহ আমি তোমাৰ ভাল দিশত আৰু ব্যৱহাৰ কৰিব নোৱাৰোঁ তেতিয়া হ'লে ই আমাৰ কাৰণে বিপদে চপাই আনিব ই কোনোদিনে ভাল চপা ভাল যিটো আম আমাৰ উপকাৰ হৈছে, ‌ ভাল উপকাৰ নকৰে সেয়ে দিয়া কিন্তু আৰু ধৰি লোৱা', এই যিটো তুমি ক'লা যে বেয়া দিশ, সেই বেয়া দিশটো বহুত দেখিছোঁ মইও। তোমাৰ এই ধৰি লোৱা এ মই লক্ষ্য কৰা মতে আৰু এই ধৰি লোৱা সৰু ল'ৰা- ছোৱালী, ল'ৰা-ছোৱালী যে আছে সেই ল'ৰা-ছোৱালী বিলাকে যিটো হাৰত মদ মোবাইল চাব ধৰিছে আজিকালি সেই মোবাইল যিটো চোৱাৰ অভ্যাস তেওঁলোকৰ সৰুৰে পৰা গঢ় লৈ উঠিছে ন ত' অ মাক দেউতাকে ধৰি লোৱা নিজৰ কাম কৰি থাকে ত' ল'ৰা ছোৱালীজনক সৰু সৰু ল'ৰা বাচ্ছাবিলাকক ধৰি লোৱা মোবাইল ফোনটো দি থৈ দিয়ে ত' সেনেকে তেওঁলোকৰ যিটো আসক্তি মোবাইলৰ সেইটো দিনক দিনে আৰু বাঢ়ি যাব ত' তাৰফলত কি হ'ব তাৰফলত তেওঁলোকৰ মানসিক অশান্তি হ'ব পাৰে ন? কম বয়সৰ পৰাই, ধৰি লোৱা সৰু সৰু ল'ৰা ছোৱালীবিলাকে দেখিবা আজিকালি কিমান মানে তোমাৰ গেম খে খেলে আৰু সৰু সৰুৰ পৰাই আমিয়ে সিমান গেম নাজানোঁ বা আমিয়ে সিমান তোমাৰ মোবাইলৰ কথা নাজানোঁ তেওঁলোকে যিমান জানে আৰু ত সেইবিলাক মানে ভাল কথা এটা ক্ষেত্ৰত ক'বলে গ'লে যদি সি হে ক্ষেত্ৰটো ভালদৰে ব্যৱহাৰ কৰে মানে আজিকালি দেখিবাই তুমি কিমান চাইবাৰ যিবিলাক ক্ৰাইম সেইবাৰ হয় বা তোমাৰ ধৰি লোৱা হে আছে বা মোবাইল বেয়া হৈ বা তোমাৰ ধৰি লোৱা আজিকালি ই স্পৰ্টছ বুলি যি গেমৰ মানে এই যিলাক অনলাইন গেম আছে সেই অনলাইন গেমতো বহুত বহুতে নিজৰ জীৱন গঢ় লৈ মানে জীৱিকা উপাৰ্জন কৰা আৰু এটা সাধ মানে-মানে উলিয়াই উঠি ওলাইছে আৰু ব্যৱস্থা এটা ত সেনেকুৱা হৈছে ন এটা কামত গুৰুত্ব দিয়ে কামবিলাক কৰে তেতিয়া কিন্তু তেওঁলোক ভাল হ'ব যদি তেওঁলোকে মানে অকল খালি নিজৰ যিটো মজা ল'বৰ কাৰণে বা নিজৰ ফূৰ্তি কাৰণে খেলে বা-বা তোমাৰ এটা অলাগতিয়ালভাৱে সেইবিলাক খেলি থাকে সেইবিলাক ব্যৱহাৰ কৰি থাকে তেতিয়া কিন্তু এটা সমস্যাৰ সৃষ্টি হ'ব আৰু তোমাৰ এই মোবাইল ফোনটো আমাক আগৰ মানে আগৰ যিটো সুবিধা আছে সুবিধাবোৰৰ পৰা বঞ্চিত কৰিব এই ধৰি লোৱা তোমাৰ এই মোবাইল ফোনটো দ্বাৰা কি হ'ব যেতিয়া আমি মানুহ লগত কথা পাতি নোৱাৰিম এ আমাৰে ধৰা আমি ইমান এটা মানুহৰ লগত ধৰি লোৱা মুখামুখি হৈ ডাঙৰ মানুহৰ লগত কথা পাতিব নোৱাৰোঁ সেইটোত ডাঙৰ মানুহ বা পিছলৈ তুমি কথা পাতিয়ে জীৱনটো কটাব লাগিব যদি তুমি ভালদৰে চাকৰি পালে তুমি সেই মানুহ লগত কথা পাতিব ভালদৰে লাগিব বা তোমাৰ চাকৰি নাপালেও মানুহৰ লগত কথা পাতিব লাগিব ত' সেনেক মানুহৰ লগত কথা পাতি আমি এই পৃথিৱীখনত জীয়াই থাকিব লাগিব নহ'লেচোন মানুহে জীৱিকা-নিৰ্বাহ কৰিবলৈ তোমাৰ বা তোমাৰ এখন ৰাজ্য বা এখন মানে সমাজ এখনত চলিবলৈ তোমাৰ চোন নহবই এনেকে ত সকলো সকলোৰে লগত মিলিজুলি থাকিব লাগিব ন ত তাৰ কাৰণে আমি এই যিটো আমাৰ অ কথোপকথনৰ ব্যৱস্থা বা যিটো আমাৰ ধৰি লোৱা মানুহৰ লগত কথা পতাৰ যিটো মেল বা ধৰি লোৱা যিটো লাজ নাই-নাই হোৱা বা লাজ আমাৰ যিটো লাজ বুলি কয় ন আমাৰ যিটো ভাৰতৰ যিটো য ল'ৰা-ছোৱালী আছে সেইবিলাকৰ বেছি তেওঁলোকৰ বেছি কাৰণ তেওঁলোকৰ কিয় নহ'ব নোৱাৰো আজিকালি দিনতো তুমিতো অ সৰু-সৰু ল'ৰা-ছোৱালীবিলাকেটো ডাঙৰক সন্মানো নকৰে এই ই ধৰি লোৱা সামাজিক মাধ্যমৰবিলাক চাই মানে তেওঁলোকে বহুতখিনি বেয়া কথা হৈ গৈছে মানে বহুত অ বেয়া গালি অ এইবিলাক অ মানে তোমাৰ অশ্লীল গালি সেইবিলাকো বহুতে সৰু-সৰু ল'ৰা-ছোৱালীবিলাকে এতিয়াৰ পৰা বহুতে মানে পাৰে আৰু তো সেইবিলাকো বহুত এটা দুখজনক কথা আৰু ত' সেইবাবে মই ভাবোঁ আৰু আমি এই ইণ্টাৰনেট বা তোমাৰ এই মোবাইল ফোনটো আমি এটা সীমিত পৰিমাণতহে ব্যৱহাৰ কৰিব লাগে মানে ধৰি লোৱা অসীমিত পৰিমাণে ব্যৱহাৰ কৰিব নালাগে মোৰ দুদিন মান আগতে মোৰ এজন লগৰ আছিল আৰু আহ লগৰটোৱে মানে একৈশ ঘণ্টা মোবাইল চাইছে জানানে কৈছোঁ তাক ত' সেই একৈশ ঘণ্টা মোবাইল চোৱাটো ধেমালি নহয় ন, ত' চৌব্বিশ ঘণ্টা মোবাইল আহ আমি দিনটোত চৌবিশ ঘন্টা তাৰে এ যদি সেই মানুহজনে একৈশ ঘন্টাই মোবাইল চাই ত' তাৰ ফলটো কি হ'ব ভাবাচোন মানে সেই মোবাইলটো মাত্ৰ তিনি ঘন্টাহে ৰেষ্ট পাইছে বাকী সেই একৈশ ঘন তা, সেই মোবাইলৰ স্ক্ৰীণখনে চাই আছিল। ত' সেই দিয়া কিনো ক'বা আৰু ইয়াৰ ওপৰত হ'ব দিয়া নহ'লে আজি।
অ দিয়া হ'ব দিয়া।